হয়।
হেল্ল'।
হয় হয় শুনি আছোঁ।
হয় হয়।
অ ভালে আছা?
শুনিছোঁ না আপুনি?
হয় হয় মই শুনি আছোঁ বাৰু।
হয় অ অ আপুনি কি কৰি আছে এতিয়া।
মই এনে পঢ়ি আছিলো ৰবা, তুমি কি কৰি আছা?
হয়, অ, ময়ো বহি আছিলো। ভালে আছ না?
অ ভালে আছো দিয়া।
হয় হয়, হয় আপুনি সোমাই দিব পাৰিব নে কি অকমেণ্ট?
অ অ নিশ্চয় কাম দিব পাৰিব।
হয় হয় অ আমি আলোচনা কৰিম যেনেকে সময় দিব পাৰিব যদি- আমি আজি- গাঁৱৰীয়া জীৱন আৰু চহৰীয়া জীৱন আমি আলোচনা কৰিম আৰু আজি। মানে আমাৰ গাঁৱৰীয়া জীৱনৰ কেনে কেনেকুৱা পাৰ হয় আৰু। চহৰীয়া জীৱন কেনেকুৱা পাৰ হয় কেনেকুৱা মানে সেইটো- ইয়াৰ মাজতে যে কেনেক কেনেকুৱা ডিফাৰেন্স হয় যেনিবা সেইটো আমি আলোচনা কৰিম আৰু না। মই সেইটো, আপুনি অ ফাৰ আপুনি কবোন অক- গাঁৱলীয়া জীৱন।
নিশ্চয়কৈ মই যদি মই যদি পৰিৱেশৰ কথা ক'ব যাওঁ হয়। যদি মই পৰিবেশৰ কথা ক'ব যাওঁ, গাঁও আৰু চহৰৰ। গাঁৱৰ পৰিৱেশত আমি দেখা পাওঁ। সেউজীয়া গছ-গছনি, নদী, বিল, এ' খেতি পথাৰ- আৰু এ' ধুনীয়া-ধুনীয়া বতাহ, বিশুদ্ধ বতাহ এইবোৰ দেখা পাওঁ, আৰু-
হয়-হয়।
কাৰণে যিবোৰ উপকাৰী আৰু, আৰু ৰাতিপুৱা আমি- দেখা পাওঁ চৰাইৰ মাত বা কৃষকে মানে পথাৰলৈ যোৱা বা শান্ত পৰিৱেশ।